হেল্ল'
হেল্ল'
অ শুনি পাইছ নে
অ পাইছো দিয়ক
অ কি খবৰ তোমাৰ
অ আছো আছো আপোনাৰ
মোৰ আছো দিয়া বাকী কি কৰিছা এতিয়া
বাকী এতিয়া পঢ়া শুনাবোৰ কমপ্লিট হ'ল জবৰ কাৰণে লাগি আছো আৰু
আচ্ছা তুমি কি পঢ়া পঢ়ি আছা বাৰু কি কমপ্লিট কৰিলা
মই বি এছ চি কমপ্লিট কৰিলোঁ এতিয়া জবৰ কাৰণে এপ্লাই কৰিছোঁ কেইটামান ইণ্টাৰভিউত
আচ্ছা আচ্ছা খুব ভাল লাগিলে বাৰু শুনি
অঁ বাকী তুমি এতিয়াতো মই ঘৰতে আছোঁ তুমি কি কৰি আছা এতিয়া ৱৰ্ক লাইফ কেনেকুৱা চলি আছে
মই এতিয়া আছোঁ ৰবা একজামৰ প্ৰিপেছন কৰি আছোঁ আৰু এটা পাৰ্ট টাইম জবত তোমাৰ আছো আৰু
আচ্ছা একজাম বোৰ দি থাকিবা ভাল হয় মানে
অ সেইটোৱে আৰু এ চেষ্টা কৰি আছো বাৰু বাকী তুমি ফুৰিব যোৱা নাই কতো
ফুৰিব বৰ্তমান যোৱা নাই মই একসোলি মানে এইকেইদিন কিবা এটা বিজি আছো নেক্স মানে নেক্সট মান্থত প্লেন এটা আছে
আচ্ছা আচ্ছা খুব ভাল কথা ভাল কথা ক'ত যাবা পিছে ফুৰিব
ফুৰিব শ্বিলং আৰু মেঘালয় ছাইড যাম চাগে মেঘালয় মানে ভাল' এইবাৰ ডেষ্টিনেশ্যন
আচ্ছা আচ্ছা একচলি মই ময়ো যাই পোৱা নাই জানো নে শ্বিলং চাইড মই যায় পোৱা নাই ময়ও যাম বুলি ভাবিছো ৰ'বা যাবলৈ মন এটা আছে মানে ত' মই মানে চাও বাৰু নেক্সট উ তোমাৰ অহা মাহত চাগে যাব পাৰো মইো যাব পাৰো মই তোমালোকৰ লগত যাব পাৰো নেকি বাৰু
অঁ পাৰিবা পাৰিবা মোৰ ফ্ৰেণ্ডকেইজনক জনাই দিম তাৰপিছত তমই সেনেকৈ কণ্টেক্ট কৰি পেলাই যাব পাৰিবা বহুত ধুনীয়া লাগিব একেলগে যাম
আচ্ছা আচ্ছা তুমি তোমাৰ লগৰবোৰক তুমি মানে যোগাযোগ কৰিবা ন
অ অ মই যোগাযোগ কৰি দিম
ঠিক আছে ভালে লাগিব নহলে গৈ
অঁ অঁ গৈ ভালে লাগিব অলপমান খালী এই পইচা অলপ ল'বা ভালকৈ আমি আমি এই দুদিন থাকিম আৰু শ্বিলিঙত তাৰপিছত এনেকৈ ঘূৰি মেলি আহিম আৰু
আচ্ছা আচ্ছা পইচা বাৰু হৈ যাব পইচাৰে অলপ মানে সমস্যা হৈ আছে আৰু তুমাৰ আজিকালি পইচা পাতি কি ক'বা আৰু বস্তুৰ মানে ইমান কাম হৈ গৈছে নহয়
বুজি পাইছো বুজি পাইছো চবৰে চম কণ্ডিচন অ চবৰে মই এতিয়া মই মানে মেণ্টেল প্ৰেচাৰত আছো জব পোৱা নাই কিবা মানে ইনকাম চৰ্চ হোৱা নাই
আচ্ছা আচ্ছা আচ্ছা একো নাই একো নাই পাই যাবা পাই যাবা এইবোৰ একো চিন্তা কৰিব নালাগে ভালদৰে তুমি পঢ়া শুনা কৰা তাৰ পিছত তুমি চাকৰি পোৱাত আৰু কোনে ৰখাব পাৰে তোমাক
অ তাকে দিন দাত পৰি থাকিলে দিনাত পৰি থাকিলেও নে কি হব এতিয়া মানে অলপ লাকো মেটাৰ কৰি দিয়া চোনন এইবিলাকত
মানে ভাগ্য ভাগ্য লাখ ন মানে ভাগ্য হয় এইটো আচ্ছা একেল বুজিছা উম পাহৰি যোৱা মানে তুমি কি কিবা কৈছিলো ন তোমাক উম হম হ অ অ হয় হয় হয়
মানে এইবিলাক বস্তু
ৰম কেনেকুৱা পৰিছে জানানে গৰম কেনেকুৱা পৰিছে বাপ ৰে গৰমৰ কাৰণে মানে ক'তো যাবলৈও মন নাযায় জানানে ইমান অশান্তি নহয় গৰমত দিনকেইটা আৰু কি কবা আৰু মইতো ঠাণ্ডাৰ দিনকেইটাই ভাল পাওঁ আৰু দুৰ্গা পূজাৰ টাইম দুৰ্গা পূজা আহি আছে নহয় সেইখিনি সময় মানে বহুত ভাল লাগে ন ঠাণ্ডাও নহয় গৰমো নহয়
অ অ অ অ অ অ বহুত হেৰি আৰু ঠিকেই এইখিনি নাই মই এতিয়া কিন্তু থাকিব নোৱাৰা ঘৰত
একেবাৰে থাকিব নোৱাৰি আছে মই ভাবিছো এটাই তোমাৰ এইটো বায়ু আহি থাকে যে তোমাৰ কাৰেণ্টত লগাই যে সেই টো এটা লগাম বুলি ভাবিছো ৰপা সেইটো নহ'লে আৰু নোৱাৰিছো আৰু থাক াগিব গম পাইছা
অলপ বৰফৰ নিচিনা বায়ু আহে যে
উম উম বাকী তোমাৰ এই যে জুবিনদাৰ যে এইটো ফটোটো যে মুচি দিছিলে ন সেইটো গম পাইছে নাই? একদম মানে জুবিন একদম মানে মোৰ সেইদিনা মইয়ো সেইদিনা গুৱাহাটী গৈছিলো তো গুৱাহাটী যোৱাৰ কাৰণে মানে মইয়ো সেইদিনা দেখিলোয়ে। মই মানে দেখিলো মই মানে দেখিছোৱয়ে সেইবোৰ। গণেশগুৰি সেইদিনা মইো গৈছিলো ত' মইো দেখিছো মোৰ মানে এনেকুৱা লাগিছে যেনিবা মই আকৌ বহু ইমান দিনৰ মূৰত জুবিন দাৰ কিবা অনুষ্ঠান দেখিব পাইিছো মানে সেনেকুৱা মানে অনুভৱ হৈছিলে মোৰ
আচ্ছা! বুজিছো অ মইো গৈছিলো সিদিনাখন কিন্তু কিন্তু মানে যিমান যি হ'ব এটা। মানে শুনা এটা গুচি গ'ল আৰু অ' অসম
কি কবা আৰু সেইটো মানে আমাৰ অসমৰ এটা মানে তোমাৰ। চিনাকি আছিলে সত্তা এটা আছিলে সম্পদ আছিলে আমাৰ অসমৰ ন কি ক'বা আৰু জুবিন দা বুলি ক কলে মানে একদম মানে তোমাৰ মোৰ মন চন বেয়া লাগি যায় জানানে ইমান মানে বেয়া। লাগে নহয় ক'ত যে গুচি গ'ল মানুহজন।
এইবিলাক গোটেই ৰাজনীতি চলাইছে মানুহবিলাকে একদম মানে মানুহটো শেষ কৰি পেলাইছে।
এ নকবা আৰু এইবোৰ ৰাজনীতি বাৰু সকলোতে থাকে দিয়াচ তথাপিও আৰু আমাৰ জুবিন দাক কিয় এনেকুৱা কৰিব লাগে।
অ বুজি পাইছো অ অ বুজিছো তিয়াল্লিশ হাজাৰ গান গাইছিলে বাপ এ এজন পচপন্ন বয়ৰ বয়সীয়া মানুহ এজনে ইমান কৰি থৈ গল আজিৰ দিনত।
তাকেতো কোনোবা সেনেকে পাৰিব নেকি নোৱাৰে বাপ হাজাৰটা জ্ব জনমত জনম ললেও কোনেও নোৱাৰি জুবিন দাৰ নিচিনা কৰিবৰ কাৰণে
অ সাত
বাকী তোমাৰ ঘৰ চাগে শুৱাল গুছি ন মই মানে শুৱালকুছি যাম বুলি ভাবি থাকো কিন্তু মই শুৱালকুছি যাম যাম কি তেনেকে মিলাবই পৰা নাই শুৱালকুছি মানেো তোমালোকৰ পাট মুগাৰ বাবে বিখ্য্াত।
অ অ অ ৰবা তোমাৰ বিয়াৰ, বিয়াৰ কথা শুনিছিলো ৰবা কাপোৰ নিব আহিবা কিন্তু ইয়াতে,
কি যে কথাবোৰ কোৱা নহয় মোৰ হোৱা নাই ৰব এতিয়া বিয়া বাৰুৰ কথা ভাবিবৰ কাৰণে মোৰ বহুত টাইম আছে মই সৰু আছো এতিয়া জানা
আচ্ছা আচ্ছা আচ্ছা বুজিছো অ আমাৰ ইয়াতে প মুগৰ কাপোৰ পাই মানে।
একদম একদম মই তোমাৰ একো নাই মইতো শুৱাল গুছিলেই যাম কাপোৰ ল'বলৈ তৌ মানে তেতিয়া ধোম অলপ অলপ মানে অ অলপ মানে সুলভ মূল্য়ত। দি দিবা আৰু কাপোৰ। কাপোৰ ললে মানে কমাই দিবা আৰু বেছি কি দাম ল'ব নোৱাৰিবা আৰু কিন্তু মোৰ পৰা মই মানে পাটৰ কাপোৰ পিন্ধি মুগাৰ কাপোৰ পিন্ধি বহুত ভাল পাওঁ জানানে
অ একো মাথা মাৰিব নালাগে মইচব গোটেইখিনি মিলাই পেলাই একদম পুৰা ভালকে যাতে আপুনি সন্তুষ্ট হৈ যায় তেনেকে দিম।
তুমি কৈছা যে তেনেকে মানে শুনিছা ইমান ভাল লাগিছে নহয় মানে মই নিশ্চয় যাম মানে মোৰ বিয়া প কথা বিয়া বতাৰ কথা ভাবিলেই মই তোমাৰ শুৱালকুছিলৈৈ যাম আৰু
অ অ নিশ্চয় নিশ্চয় নিশ্চয় মই মই
ভাল ভাল তোমাৰে অলপ মানে ভাল ভাল তোমাৰ এইটো কোৱালিটিৰ বস্তু দি দিবা
অ মোৰ সৌভাগ্য যে আপোনালোকৰ নিচিনা ছোৱালীক এ এসাঁজ কাপোৰ তেনেকে দিব পাৰো।
অ বাও তুমি মানে বেলেগ চেণী দিয়া কিন্তু দেই মোৰ নিচিনা ছোৱালী বুলি কলাইছে মানে মই কেনেকুৱা ছোৱালী ও অলপ কবা নেকি পিছে
তোমাৰ নিচিনা ছোৱালী মানে কি আৰু তোমাৰ নিচিনা ধুনীয়া ছোৱালী বিলাকক যদি মই কাপোৰ দিব পাৰো মোৰ সেইটো সৌভাগ্য আৰু মানে মই
অ বাপৰে তুমি মানে মোক বহুত ভাল লগাই দিলা জানানে বহুত ভাল ভাল লাগি গ'ল মানে মোৰ ধুনীয়া নেকি বাৰু
মোৰ মানে মোৰ ফালৰ পৰা মই বহুত গৌৰৱ ফিলল কৰো তোমাৰ নিচিনা ইমান ধুনীয়া এজনী ছোৱালী যদি এযোৰ কাপোৰ
অ তেতিয়া হ'লে ধুনীয়া বুলি কৈছা যেতিয়া এয়া এতিয়া পইচা ল'ব নোৱাৰা কিন্তু মোৰ পৰা এনেই দি দিব লাগিব আকৌ কাপোৰযোৰ মোৰ
ন ইয়াতে আমাৰ ধুনীয়াকে যিবিলাক ধুনীয়া ছোৱালী বিলাকৰ কাৰণে এযোৰ কাপোৰ ফ্ৰী থাকে।
অ বাপ প্ৰে হয় নেকি কি কোৱা মই পিছে যাম কিন্তু টুডে
আৰে নিশ্চয় আপুনি অ আপুনি অহা মাহ মাহৰ একৈছ একৈছ তাৰিখ মানে আহক মই উপস্থিত থাকিম দোকানত।
যাম যাম যাম নিশ্চয়কৈ গৈ যাম মই নিশ্চয়কৈ যাম বাকী আৰু কোৱা বাকী তোমাৰ কেনেকুৱা চলি আছে।
বাকী চলি আছে আৰু তেনেকে আৰু মানে আপোনাৰ আম চাৰিছ মাজে মাজেনে
মোৰ আচ্ছা আচ্ছা মোৰ মানে তুমি মানে তুমি শৰীৰ চৰ্চা কৰা নে নকৰা অ
অ কৰি কৰো কৰো এ লৈছিলো নতুনকে মানে এইকেইদিন অলপ মানে গৰমৰ কাৰণে অলপ এয়া কৰিলোঁ অলপ
মইো মানে তোমাৰ অ ময়ো শৰীৰ চৰ্চা। কাতটো কৰিয়ে থাকো দিয়া সদায়ে কৰো জানাত মই মানে এইটো বস্তু মানে তোমাৰ এনেই যাবলৈ নিদিওঁ আৰু মই দিনটো কিবা কৰোঁ বা নকৰোঁ। কিন্তু মই শৰীৰ চৰ্চাটোো কৰিমেই মানে একদম মই মানে
তটো মানে নহলেতো নহলে ধুনীয়া বিলাক কেনেকে আহিব সৌন্দ্যবলাক কেনেকে। আকোৱালিয়া মানুহে
বাপৰে মোৰ মানে এতিয়া মানে তোমাৰ কথাখিনি শুনি এনেকুৱা লাগিছিল মই মানে কৰিবই লাগিবই এতিয়া, এদিনো মানে মই মানে তোমাৰ এনেই য যাব দিব নোৱাৰো আৰু মানে কৰিবই লাগিব আৰু মই তোমাৰ জিমত গৈ আছো ৰ'বাত, তোম জিমত মই গৈ আছো কিন্তু জিমত মানে কি হয়। তোমাৰ জিম যোৱাত কৈ মই মানে খোজ কঢ়িব লাগে দৌৰিব লাগে এইবোৰৰ কাৰণে তোমাৰ দেহাটোৰ কাৰণে বেছি ভাল।
আচ্ছা বুজিছো বুজিছো কিন্তু এই এ কিন্তু মই ভাবোঁ যে আমাৰ যিটো প্ৰাকৃতিক সেইটো কৰিলে বেছি ভাল আৰু
হয় হয় দিয় যিটো হয় হয় হয় তুমি একদম মানে ঠিকে কৈছা দেই।
অ প্ৰাকৃতিক প্ৰাকৃতিৰ লগত মিলি এনেকে, কৰিলে মানে বেছি ভাল হয়।
হয় হয় হয় হয় কৰিব লাগে তুমি মানে জানা দেই কথা কিছুমান কৰিবলৈ জানা কিন্তু
অ মানে তেনেকে কৰিলে ভাল আৰু
হয় হয় হয় তুমি কি কৰা পিছা শৰীৰ চৰ্চাৰ নামত
মইতো এয়া ঘৰতে মই ইমান জিম জিমতো নাযাও মানে প্ৰাকৃতিৰ লগতে কৰি থাকোঁ।
আচ্ছা পকৰি চি লবতে কৰা নেকি পুখুৰী তি পুখুৰী তি
প্ৰতি
মাফ কৰিব বুলি ক'ব লাগে হে
একো নাই একো নাই ব ব কি তোমালোকৰ ঘৰত ভালে আছে ন চব
অ মোৰ লগৰ মানে ভালে আছে ভালে আছে দিয়া মোৰ লগৰ কেইজনী তুমি চিনি পোৱা নেকি বাৰু
অ এদিন দেখা যেন পাইছিলো।
আচ্ছা আচ্ছা আচ্ছা আচ্ছা ঠিক আছে বাৰু মই চিনাকি কৰাই দিম দিয়া যদি তুমি বিচৰা নে কি কোৱা।
অ নিশ্চয় নিশ্চয় একবাৰ এদিন চিনাকি কৰাই দিলে হ'ল গুটেই আমি এতিয়াটা মানে ভালকে এদিন লগ হব লাগে গুট বিলাকে মিলি
নিশ্চয় নিশ্চয় ঠিক আছে লগ হ'ম দিয়া বাৰু এদিন, তুমি কৈছা যেতিয়া লগ হবই লাগিব আৰু এতিয়া উম! অ মোৰ মানে ফুৰিবই যাব মন গৈছে ৰ'বা ঘৰত থাকিব মন নোযোৱা হৈছে ক'ত ফুৰিব যাওঁ মানে ভাবি আছো মোক ফুৰাব নিয়া মানুহে নাই মানে জানানে
অঁ বুজিছোঁ এই আমাৰ নতুনকৈ এখন বাহন এখন ল'লে
আচ্ছা আচ্ছা দুশো চকীয়া নে চাৰি চকীয়া ও
ললে মানে ঘৰত মই ভাবি আছো এদিন অলপ ঘুৰা কৰি যাম বুলিছো তোমাক মই,
কি কোৱা মোক লৈ যাবা।
অ নিশ্চয় নিশ্চয়
নহলে মোক লৈ যাবা আমি ফুৰিব যাম দিয়া ন ধুনীয়া ধুনীয়া ঠাইবোৰত যাম ধুনীয়া ধুনীয়া ঠাইবোৰত যাম আমি গাহৰি খাম গাহৰি বনাই খাম ন
হোটেল এখন খুলিছে তাতে আমি যাব পাৰোঁ
অ নিশ্চয় নিশ্চয় হোটেল অ ঠিক
অ নি অ তাতে মানে লাই গাহৰি আৰু
এ নাই সেইবোৰ হোটেলত খোৱাতটো বাদ দিয়া অ মইতো সেইবোৰ আজি একদমে নাখাও জানানে তোমাৰ হোটেলত খোৱা বাহিৰত খোৱা মই মানে এইবোৰ খোৱা বাদেই দিছো মই তাৰমানে তোমাৰ ঘৰত যিটো আমাৰ মানে তোমাৰ লোকেল যিটো খাদ্য ন আমাৰ। যিটো থলুৱা খাদ্য মই মানে সেইবোৰে খাওঁ আজিকালি
অ তুমি অ বুজিছো বুজিছো তুমি মোৰ হাতেৰে খাব বিচাৰিছা মই বুজিছো মই একো নাই মোক মই বনাই কিনে পেলাই খুৱাম।
বাপৰে তুমি বনাই খোৱাবা মোক কি কোৱা।
নিশ্চয় একদম নিশ্চয় মই অ মই বহুত ভাল ৰান্ধন এজন
ৰন্ধন অঔ বাপৰে তুমি ৰান্ধাও নেকি?
অ অ!
তুমি ৰান্ধাও নেকি পিছে?
অ! হয় একদম মই তোমাৰ গাহৰি বনাব পাৰো, ছাগলী মাংস বনাব পাৰো। ধুনীয়াকে মই মই নিজৰ ফালৰ পৰাও কৈছো তোমাৰ একদম মানে মই তিল গাহৰি একদম ধুনীয়া বনাওঁ। তোমাক মই একদিন নিশ্চয় খোৱাম দেই।
মই মানে একদম খাবলে মানে, কি কয় এইটো খাবলে একদম উৎসাহিত হৈ আছো। খাবই লাগিব তোমাৰ হাতেৰে আপিছ। এ মাংস, তুমি কইছা যেতিয়া এতিয়া, মই মানে মাংসৰ ভিতৰত তোমাৰ গাহৰিটোৱে খাই ভাল, খাবলৈ ভাল পাওঁ আৰু তোমাৰ ছাগলী মাংস স যিটোক খাহি বুলি কয় যে। মই সেইটোয়ে খাবলে ভাল পাওঁ। দিয়া, দিয়া ঠিক আছে দিয়া ৰাখো দিয়া ন পিছে। অ' দিয়া। উ, উ, উ দিয়া, অ'কে অক কে ঠিক আছে। আৰে কাটা কিয়া জোৱা নাই?